হেল্ল'
আহ হেল্ল' ক
অ কি কৰি আছা
এ এনেই ইমান গৰম বহি আছোঁ
আহ
তই কি কৰি আছ
এ মইো এনে বাহিৰত বহি
আহ তাকে আহ খালো তই খালি
অ খালো দে হে এইদোকছো তোৰ লগত এটা কথা মানে এ কথা এটা ক'ম বুলি ভাবছো আৰু দেই কাৰণেহে ফোন কৰিলো, ব্যস্ততো নাই? অ, এই আমাৰ ইতা-ইতা এইটো প্ৰজন্মৰ হা। মানে এতিয়া চাকৰিৰ নাম মতযে মানুহ বিলাকে এনেকুৱাকে হাবা ধুৰি খাইছে নহয়।
ত' মানে তই ভৱিষ্যতলৈ কেনেকুৱা হ'ব বুলি ভাবানো?
ইতাতো-ইতাতো চা আজিকালি মানে উ, আজিৰ যুগত চাকৰিত ক্ষেত্ৰত বহুত পৰিৱৰ্তন আহিছে হে মানে ধৰ তোৰ অ, কি বুলি ক'ম আগৰ দিনত চাকৰি পাবল উ, কিছুমানৰ মতে সহজ আছিল আৰু এত তিয়াৰ দিনত বহুত টান হৈ পৰিছে কাৰণ যিহেতু পোযুক্তি উন্নতিৰ লগে লগে নতো নতুন চাকৰি মানে আইচি ত-কিন্তু তাৰ মাজতো মানে বহুত টান হৈ অইছে কাৰণ আজিকালি চাবিচোন, কম্পিটিশ্যন অ', যোগ। ঘৰ। কাৰণ ই-মানুহৰ ইমান কম্পিটিশ্যন বাঢ়ি গৈছে মানুহে ইমান পঢ়িব লৈছে মানে আজিকালি হাণ্ড্ৰেড পাৰ্চেণ্টলৈও মানে উম, মানুহে নাম্বাৰ পায় গম পাওঁ নে?
অ এতিয়া এইবাৰে এইবাৰে বহু কেইখন এইবাৰে বহু কেইখন বিশ্ব অ সেইটয়েই সেইটোয়ে এইবাৰে এতিয়া বহু কেইখন বিশ্ববিদ্যালয়ত মই শুনা মতে আৰু অ, মানে এশ শতাংশ লৈ গৈছিল। হা, ত', তই ভাবা নে মানে এইখিনি সময়তে যদি মানুহ বিলাকৰ এশ শতাং উখ, হয়্যিজ যায়, যিকোনো এটা চাবজেক্টত দেই বিষয়ত যিকোনো এটা বিষয়ত এশ শতাংশ হৈ যায় কিন্তু মানে আগৰ দিনত এনেকুৱা নাছিল আগৰ দিনত ফাৰ্ষ্ট আ, যিটো আমাৰ কি বুলি ক', প্ৰথম হয় বি-প্ৰথম মানে ফাৰ্ষ্ট ডিভিজনত উত্তীৰ্ণ হোৱা ষ্টুডেণ্ট মানে যিবিলাক ছাত্ৰ ছাত্ৰী আছিল সেইবিলাকো বহুত চোকা বুলি বানা গেইছিল। কিন্তু আজিৰ যুগত ইমান কম্পিটিশ্যন হৈছে মানে এইটুই সিটোক দেখি আ' আজিকালি নাইন-যিহটো নব্বৈ শতাংশ সেইটোত থাৰ্ডটো মানে বহুত কম বুলি ক'ব পাৰি। এৰ'কাৰণে আজিকালি এশ শতাংশও হে আহে।
অ, এতিয়া কিছুমানে হিংসাক লৈও পঢ়ে। চম্পা আৰু কিছুমান কি-বহুত জ্বলে মানে হিংসাক লৈ কৰে মানে কি সিহঁতে এতিয়া চাবিচোন যে-এ-সি-জি আৰু কিছুমান মানে বাৰু এনেকুৱা জেদ লাগে যি সেইটোৱে কৈছোঁ মানে কম্পিটিশ্যন যুগ যিহেতু যে সি পাইছে যদি মই কিয় নৰো? বা মই পাইছো যদি সি কিয় নৰে?
জেট মানে এটা আ-আ জেট বুলি নহয় যে অ, সি যদি পাৰছে অভিয়েছলি মই পাৰিম ধৰ অলপ মানে সেইটো নিজৰ ওপৰত বিশ্বাস। বুলি ভাবো মই, হয় নে নহয় সেইটো হেইট কৰিব পাৰি অ, নিজৰ লগৰ লগত তই পঢ়িছা একেলগে পঢ়িছা সেইটো বেয়া কথা নহয়, কিন্তু সেই যে অহংকাৰ কৰি সি পাৰছে মই কিয় পাৰা মানে এটা অহংকাৰ আহি যায় যি সেই অহংকাৰটো খুব বেয়া বুলি ভাবো মই।
মানে অ, আজিকালি ল'ৰা ছোৱালীৰ মাজত বহুখিনি জেট থাকে জেট অতিমাত্ৰা হোৱাত তুব বেছি কিন্তু যিখিনি সাধাৰণ ভাৱে কাৰণ ল'গ এটাৰ লগত কাৰণ কিছুমান ল'গ তো তেনেকুৱাও থাকে যিবিলাকে সহায় কৰে বা অতই পাৰ্বিক। কিয় নৰবি মই পাৰছো যেতিয়া তইও পাৰ্বি এনেকুৱা ধৰণৰ কিছুমানে কয়, কিন্তু কিছুমান ল'গ মানে, কিছুমানে আকৌ পাৰিলে হিংসা কৰে আকৌ সৰুত মানে যিখিনি নৰে সেইখিনিক তল পেলাব চেষ্টা কৰে সেইবিলাক আচলতে বেয়া স্বভাৱ বুলি মই ভাবো
আৰু লগতে এনেকুৱা এনেকুৱা হয় ন যি যদি মানে এতিয়া
পাইছিলোঁ আগতে যি মই যদি এনেকৈ উত্তৰটো যদি লিখি আছোঁ যদি মই কাৰোবা এটাক মানে উত্তৰ সুধছো সেই মানুহটে তাই কিন্তু শুদ্ধ উত্তৰেই লিছে কিন্তু মোক আকৌ অসুন্ধ দিছে তেনেকুৱাও থাকে কিছুমান বহুতে কৰে এতিয়া এতিয়াতো আমাৰ আমাৰ আমাৰ কিছ আমাৰ টাইমলৈ চাগে আমাৰ সময়লৈ চাকৰি পাব আৰু মানে টান হৈ যাব কাৰণ চা এতিয়াই ইমান মানে যিটো লেভেল মানে যিটো এটা তোমাৰ হেৰিত বাঢ়ি আছে যিবিলাক
যিবিলাক বাঢ়ি আছে চবৰে ধৰা কম্পিটিচন হওক বা এইবিলাক পঢ়া শুনা যে- কৰি আছে আৰু বাৰু চাকৰিও ওলাইছে বাৰু।
অ বাৰু চাকৰি বহুখিনি ওলাইছে চাকৰিৰ পষ্ট ওলাইছে কিন্তু তাৰ বাহিৰেও আকৌ ধৰ কিছুমান মানুহ ৰিটায়াৰ হৈছে প্ৰথম কথা ৰিটায়াৰ হোৱা পোষ্ট ৰিটায়াৰ হোৱা পষ্ট খিনিহে দিবা পাৰিছিল চৰকাৰে তাতকে বেছিিতো দিব পাৰা নাই আৰু। মই ভাবো এইখিনি এতিয়া যিটো চৰকাৰ চলি আছে ত সেইটো বহুতখিনি মানে ঠিকে কৰি আছে কাৰণ আগতে আমাৰ দেউতা যেতিয়া দেউতাহতৰ দিন বা মইটো কথা আমাৰ ঘৰতে শুনি পাইছো ধৰ, আমাৰ যেতিয়া মানে চাকৰি লাগা আছিলে সেইখিনিত টাইমত তেতিয়া কি কৰিলে পইচা দিব লগা হ'ল।
অ।
আৰু সেইখিনি আৰু সেইখিনি অ সেইখিনি টাইমত এটা পঞ্চাশ হাজাৰ টকা অ সেইখিনি টাইমত এটা পঞ্চাশ হাজাৰ টকাও বহুত। পইচা আছিল কাৰণ এক টকা দ ইমান খিনি মানে মূল্য আছিল সেইখিনি টাইম ত উম কিন্ত ত পঞ্চাশ হাজাৰ টো বহুত টকা তেতিয়া। মানুহে এনেকে বহুতে নিজৰ মাটি বিক্ৰী কৰিও বাৰু পইচাটো দিলে চ এটা চৰকাৰী চাকৰি পাম বুলি। কিন্তু সেই ম পইচা খিনি দিয়াৰ পিছত পইচা খিনিও মানে ঘূৰাই নোপালে না চাকৰি পালে এনেকুৱা ধৰণৰ মানুহো আজি মানে আছে বা বেলেগ বেলেগ কামত বা বেলেগ ব্যৱসায় কৰি জীয়াই আছে।
সেইটোৱেই আৰু। এতিয়া মানে চা আমাৰ এ চবৰে লক্ষ্য এতিয়া বেলেগ বেলেগ। হয় যা কিছু তাকে এতিয়া মানে এ অকল ধৰ আমাৰ ডিগ্ৰীটো শেষ কৰি থলে নহয় আজিকালি মানে পঢ়িব লাগে যথেষ্ঠ কৰিব ও লাগে। তেতিয়াহে চাকৰি পাই মানে আজিকালি টকা নিদিয়াকে আৰু কষ্ট কৰিহে চাকৰি আগৰ দিনত পইচা দি কষ্ট নকৰি চা
কষ্ট নকৰিও চাকৰ পিচ কিন্তু আকৌ সেইখিনি টাইমত পইচা এটা মূল্য মানে বহুত ডাঙৰ। এটা মূল্য আছিল কিন্তু আজিৰ দিনত নিজৰ যিখিনি ক্ষমতা বা তই যিখিনি পঢ়িব পাৰা মানে এনেকুৱা ধৰৰ নিজৰ যিখিনি কমতা আছে সেই কমতাৰ ওৰত হে হয় বস্তুতটো মানে আজিকালি না পইচা এনেকুৱা ধৰণৰ কোনো ধৰণৰ সেই বস্তুটো দিব নালাগে সেইটো দৰিদ্ৰ কাৰণ বহুত দৰিদ্ৰ ঘৰ এনেুৱা একটা উপ কাৰ হৈছে আচলতে।
অ অ সেইটোয়েতো উম এতিয়া আজিকালি অকল ড
আগৰ দিনত ডিগ্ৰী পাছ কৰা হলে অ ডিগ্ৰী পাছ কৰিছে মানে তাই চাকৰি পাব তেনেকুৱা এতিয়া আজি কালি অকল ডিগ্ৰী থাকিলেই নহয় মানুহৰ দক্ষতাটোও থাকিব লাগিব লগতে যোগাযোগৰ ক্ষমতা আৰু কম্পিউটাৰ জ্ঞানটো মানে বহুত এতিয়া
প্ৰয়োজ হৈ গৈছে আজিকালি চব কম্পিউটাৰতে অ সেইটোয়ে আৰু
চব কম্পিউটাৰ এ হয় যিহেতু।
অ আৰু এতিয়া অকল দক্ষতা মানে এক্সপিৰিয়েঞ্চ অ এক্সপিৰিয়েঞ্চ লাগে হা তোমাৰ। মানে এটা তুমি বস্তু কৰিলা পঢ়িলা সেই পঢ়িলা পঢ়াৰ পিছতো এক্সপিৰিয়েন্ঞ্চ টো খোজে মানুহে মানে চাকৰি কাৰণ এক্পিৰিয়েঞ্চৰ দৰকাৰ পাঁচ বছৰ বা এনেকুৱা এক্পিৰিয়েঞ্চৰ দৰকাৰ।
উম উম হয় বাৰু আৰু লগতে নতুন নতুন প্ৰযুক্তিৰ বিষয়ে জানবা লাগে মানে ধৰ এ আই আহিল ডিজিটেল দক্ষতা আৰু অনলাইন শিক্ষাও আজিকালি বহুত সুবিধা কৰি দিছে। এতিয়া চাবাহে চাকৰি কৰাৰ কাৰণেও কিছুমান এতিয়া কিতাপ ওলাইছেহে। মানুহে লিখি কেনে লগতে ইউটিউবত ভিডিঅ'ও পায় কিছুমান অনলাইনত যি মানে অ সেই সেইটো কাৰণে কিছুমানৰ সুবিধা হৈছে আৰু বহুতে এতিয়া বহুতে কচিং ল'বা যাব নোৱাৰে টকা পইচাৰ
উ
সেই মানুহ খিনিয়ে এতিয়া অনলাইনত ভিডিঅ' চাইে ধৰা পঢ়িকে নিকে চাকৰি পাইছ বু আৰু বহুতে বাৰু ক কৰা নাই
উম এতিয়া এয়া ত মতেে আমি যেনেকে ক'লো ধৰ যিকোনো এখন বিশ্ববিদ্য়ালয়ত তোমাৰ কাৰণ স চবৰে মানে সকলোৰে সপোন থাকে এখন ভাল কলেজ বা বিশ্ববিদ্য়ালয়ত পঢ়া কিন্তু আজিকালি সেই সপোন মানে নব্বৈ শতাংশ আনিলেও সেই সপোনতো পূৰ্ণ নহয় বুলিয়ে ক'ব লাগিব কাৰণ ইমানখিনি কম্পিটিশ্যনৰ যুগ এতিয়াই এতিয়া এইখিনি যুগতে কিন্তু পিছলে তই কি ভাবা যে আৰু দহ বছৰ পিছত কেনেকুৱা ধৰণৰ এটা পৰিবেশৰ সৃষ্টি হব এইটো ভাল হব নে বেয়া হব
এতিয়াই ইমান কম্পিটিচন হা এতিয়া মানুহে সকাৰণে মানে পঢ়িয়ে মানে পঢ়িয়ে আছে বুলি ক'ব লাগিব এতিয়া যিখিনি ালিক নাপায় এতিয়া কিছুমানে যদিও সিহঁ তমাৰ শতাংশটো কম বা নাম্বাৰটো কম পায় কিন্তু সিহতে মাহ সিহতৰ মাক দেউতাক ধনীৰ কাৰণে সিহঁতে পইচা দি হলেও সেই বিশ্ববিদ্য়ালয়খননত চিট পায় কিন্তু এ মানে এ এটা শ্ৰেণীৰ মানুহ আছে যিবিলাক আ দৰিদ্ৰ শ্ৰেণীৰ মানুহ আছে সেই বিহতে আকৌ ন পায়
অ আৰু সেই দৰিদ্ৰ শ্ৰেণীৰ মানুহখিনিৰ যিখিনি ছাত্ৰ মান ল'ৰা ছোৱালী আছে সেইখিনি কিন্তু আকৌ দক্ষতা বা পঢ়া শুাতো ভাল সিহঁতৰ মানে অলপ সেৱা আছে ধৰা যিখিনি শতাংশ থাকিব লাগে কিন্তু আৰু আজিকালি এইটো চবতকে বেয়া হৈছে যে এই যে কষ্ট চিষ্টেমটো সেইটো মই চবতকে মানে ধৰা ঠিক পোৱা নাই কাৰণ এই এই যে কাষ্ট চিষ্টেমটো ওলাইছে
অ অ অ
সেইটো অ মোৰো মতে এতিয়া কাৰণ বহুত এনেকুৱা ল'ৰা ছোৱালী ালও আছে যিবিলাকে ন নব্বৈ শতাংশ পোৱাৰ পিছতো চিট নাপায় কিন্তু এনেকুৱা কিছুমান আছে স বিিলাকে চাঠি বা এনেকুৱা পায়ও চিট পায় মানে সিহতৰ কাৰ চ মান জেনেল খিৰ কাৰণ বা যিখিন আমাৰ উচ্চ জাতি বা এনেকুৱা ধৰণৰ যিখি ব ন ত সেইখিনি মানে সেইখিনিৰ কাৰণে আমাৰ আচল্ততে এতিয়া মানে বহুত সমস্যা আহিছে সৃষ্টি হৈছে সেইটয়ে মই ভাবো সেইটো সেইটো ভাল কৰা নাই
ভাল কৰা নাইতো মানে হয়তটো উঠাই দিব লাগে এতিয়া নলে মানে পিছত বহুত মানে সমস্যাৰ সন্মুখীন হ'ব আৰু এতিয়া যদি উঠাই নিদিয়ে বসু মানে লাগে উঠাই দিব এতিয়া মই ক'লোৱৱেই নহয় দৰিদ্ৰখিনিও নাপায় কেতিয়াবা চিট ধনীখিনিয়ে পাই যায় পইচাৰ কাৰণে
অ সেইটোৱে তেয়া কথা পাতি ভাল লাগিল
সেইটো ভামৰো ভাল লাগিল তোমাৰ লগপ কথা পাতি হ'ব দিয়া